হেল্ল, হেল্ল, হেল্ল, অহ। কি কৰি আছা? এয়া ঘৰতে আছো, ভাত বনালো ভাত বনালো দালি বনালো আলু জি- কা ডিমফ্ৰাই। ডিম আমলেট কৰিলোঁ আচাৰ আমি আচাৰ ঘৰতে বনাওঁ যে। ঘৰতে তৈয়াৰী কৰো।
অ কেনেকে, কিহৰ আচাৰ?
আমৰ আচাৰ।
আমৰ আচৰ, কেনেকে বনাইছে?
আমৰ আচাৰ, আমখিনি আমখিনি আনি কুটি টুকুৰা টুকুৰা কৰি তাৰপিছত নিমখত ডুবাই থৈ দিওঁ। এমাহো থব পাৰি তাৰপিছত তিনিদিন ৰাখোঁ ৰাখি পেলাই এ ৰদত দিওঁ তেতিয়া পানী পা টুপি নিমখ পা। নিমখ পানী পা টুকো তাপা এদিন এদিন ৰ'দত দিওঁ। তা আমৰ পা পানীতো যাবলেই তাৰপিছত মচলা পাতি তৈয়াৰ কৰি খাতি তেল সৰিয়হ সেই তেলটোৰ লগত আচাৰ বনাওঁ মচলা-চচলা পিচি আমখিনি আগত আগ আগত তেলখিনি গৰম কৰি লওঁ তাৰ পিছত তাতে মচলা ঢালি দিওঁ, মচলা ঢালি সানি কৰি তাতে আমখিনি ঢালি দিওঁ তাৰপিছত লাহেকে আক অকমান ভৰাই থৈ দিওঁ। আকৌ এতিয়া বাঁহৰ গাজৰ আ আচাৰ বনাইছোঁ।
সেইবোৰ বেচিব পাৰিব, বেচিব পাৰে দেখোন?
এইটো আমি কোনোবা ল'লে বেচিব পাৰোঁ এতিয়া লোৱা মানুহ নাই যে। বাঁহৰ গাজ বনাওঁ। বাঁহৰ গাজখিনি হেৰি কৰি লওঁ পিচি লওঁ ৰোকনিত পিচি পেলাই চেপি পানীটো পেলাই এদিন ৰ'দত দিওঁ ৰ'দত দি পেলাই বৈয়ামত ভৰাই-ভৰাই তাত মছলা দিওঁ। বাৰ, বাৰ এটা বিধৰ মচলা মিক্সিত পিচি
খাৰলি বনাই নাই?
খাৰলি বনাওঁ, খাৰলি বনাবও জানো। সৰিয়হটো সৰিয় টো ভালকে ধুই ল'ব লাগে, ধুই পেলাই ঢেঁকী নাথাকিলেও আজিকালি মিক্সিতে পিচিব পাৰি।
অঁ!
মিক্সিত পিচি পেলাই সৰিয়হটো ভালকে মিক্সিত পিচি তাৰপিছত জলকীয়া আৰু আ হেৰি খাৰ। নহ'ল ক কলৰটো কলৰ আৰু বনা উলিয়াব পাৰি নহ'লে কলৰ খাৰ নহ'লে তাৰপিছত আচাৰ দি তাত
কলডিলটো অ কি বুলি কয় সৰিয়হটো অ।
তাৰপিছত পিচি তাত জলকীয়া পকা জলকীয়া আৰু চৌদা খাৰ দি খুব সানি কৰি লাডু-লাডু কৰি, খাউলি দহ টকা কৰি-কৰি বিক্ৰী কৰোঁ।
অঁ!
তেনেকে কৰোঁ গ'ল
অঁ! আজি চোৱা খেদিলে নাই?
অ খেদিলোঁ, ঘৰ-দুৱাৰ মুচিলো ক। ঘৰ-দুৱাৰ মুচিলো, কাপোৰ কানি
অ! বৰষুণ আমাৰ ঘৰফালে আকৌ বৰষুণ দিছিলে।
অঁ! আমাৰ এইফালে বৰষুণ দিছে, হ'লেও বৰষুণ নিদিয়া আগতে চব কাম কৰিলোঁ ঘৰ-দুৱাৰ মচিলোঁ। কাপোৰ কানি তিয়ালো। কাপোৰ কানি তিয়াই, ভাত-পানী বনাই খালোঁ। খাই অকমান ওলালো।
অঁ!
ওলাই গৈ আহি ঘৰত ধূপ-ধূনা জ্বলাই এই ভিতৰতে সোমাই আছোঁ আৰু।
মাটি কেতিয়া পা ৰুবা?
মাটি জুলাই পোন বিছ তাৰিখ মানৰ পৰা ৰোম আৰু।
জুলাই?
জুলাইত অ'।
অ'।
আজি জুলাইৰ সাত তাৰিখ নে আঠ তাৰিখ হ'লে নহয়।
অ' সাতৰ চোৱা গ'ল এতিয়া মাটি ৰুব আৰু মানুহে।
এতিয়া মানুহ মাটি এতিয়া মানুহৰ ৰুব আৰু মানুহ।
উম।
ভাত খালা নে নাই?
ভাত এই বনাই আছোঁ।
কিহে কিহে বনাইছা?
এ, মাছে ভুলে বনাইছোঁ।
অ'।
আৰু বিলাহী ডিমে ভাজিলোঁ, সেনেকেই।
উম।
মাছৰ জোল, বিলাহী এটা কেনেকে বনোৱা?
বিলাহীত মাছটো হেৰি ফ্ৰাই কৰি ল'ব লাগে। তাৰপিছত বিলাহীটো কাটি ল'ব লাগে, তাৰ পৰা আলুখিনি বইল কৰি পিনে তাৰপিছত তেল দি পিনে, পিয়াঁ‌জ দি পিনে ঢালি দিব লাগে, বেছি মছলা পাতি দিব নালাগে।
অ' আছা আছা আমাৰ তেনেকে বনোৱাে নাই, তোমালোকৰ বনোৱাটো বেলেগ।
আচাৰ তেনেকেই বনাও। আচাৰটো হেৰি জলফাই আচাৰ জলফাইটো কাটি পিনে ৰ'দত শুকুৱাই পিনে তেনেকে বনাও আৰু।
অ', ঔটেঙা আচা ঔটেঙা আচাৰ বনাই পাইছা?
ঔটেঙা আচাৰ বনাইছিলোঁ আগতে। ঔটেঙা এনেকে হেৰিটো কোমলীয়া ঔটেঙাটো এতিয়া আকৌ ওলাব বাৰু, এতিয়া আকৌ বনাব লাগিব আচাৰ কোমলীয়া ঔটেঙাটো পৰা।
অ' আমিও বনাও, আমি পকা ঔটেঙাটো পৰিণত ঔটেঙাটো টুকাৰা টুকুৰি কৰোঁ পিচ পিচ কৰি, কৰি পেলাই বইল কৰি লওঁ, বইল কৰি পেলাই ৰ'দত এক ৰাতি শুকুৱাওঁ শুকুৱাই পেলাই
অ'।
মচলা চলা, নিম হেৰি তেল দি বৈয়ামত ভৰাই থৈ দিওঁ। বইল কৰি লৈ পেলাই, ঔটেঙাটো টান যে বস্তুটো।
এতিয়া কোমলীয়া ঔটেঙা আছে, নহয় ঢেকীয় ঔটেঙা, মাছ তেনেকে খাব
উম, উম, অ' তেনেকে খাওঁ আৰু আনা, আনাচৰ আনাৰচৰ আনাৰসৰ আচাৰ বনাইছানে?
আৰু অনাৰচৰ আচাৰ বনাই নেকি?
আনাৰ আনাৰচৰ আচাৰ বনাই নহয় কুমলীয়া আনাৰচটো। পিহনাত পিহিব লাগিব। পিহি পেলাই তাৰ পানীটো পেলাই তাৰপিছত লগে লগে হেৰিয়ত ভৰাই পেলাই তেল, জলকীয়া, নিমখ, মছলা চব দি পেলাই বৈয়ামত ভৰাই থৈ দিব লাগে। তাৰপা ৰ'দ দিলে উ, প্ৰতিদিনে ৰ'দত মেলিব লাগে।
অঁ।
লুতিয়াই বগৰাই।
অঁ খায় পোৱা নাই আজি আজিহে শুনিছো এনেকে। অ হেৰি আচাৰ বনাই বুলি, এনে আমলখি চামলখি আচাৰ বনাই বাৰু।
আমি সব আচ আচাৰে বনাম, আমি আচাৰ চব আচাৰে বনাব জানো মানে।
অঁ ভূত জলকীয়া আচাৰ বনায়?
উম ভূত জলকীয়া আচাৰ বনা ভূত জলকীয়া টো ভালকে ধুই ৰ'দত দি অকমান পানীটো যাবৰ কাৰণে
অঁহ।
তাৰপিছত আনি পেলাই এ কেঁচিয়ে টু অকণ অকণ টুকুৰা কৰি পেলাই লাহেকে বৈয়ামত ভৰাব লাগে বৈয়ামত ভৰাই গৰম তেল লগত হেৰি কৰি পেলাই ঠাণ্ডা কৰি পেলাই বৈয়ামত দি দিব লাগে। তাৰ অকমান ভিনেগাৰ দি দিব লাগে, বস্তুটো মানে হেৰি হৈ নেযায় বেয়া হৈ নেযায়।
অঁ এইবাৰ গৰম বন্ধত খেতি বাতি কৰি ক'ৰবাত ফুৰিবলে যাবলে ভাবিছে নেকি?
এবাৰ যাম বুলি ভাবিছো তেজপুৰ ফালে। অঁ তেজপুৰত যাম এবাৰ।
এ।
তেজপুৰ পা আহি পেলাই তেজপৰত এ ফুৰি আহি আকৌ এবাৰ হেৰিয়ত যাম জানুৱাৰী ফেব্ৰুৱাৰীত এবাৰ ভ্ৰমণ কৰিবলে যাম বহুত দূৰণিত।
অঁহ। আগতে গৈ পাইছেনে নাই?
আগতে গৈছো।
ক'ত গৈছে?
ডিব্ৰুগড় গৈছো, গুৱাহাটী গৈছো, নগাঁও গৈছো। তেনেকে বহুত বহুত জেগাত ফুৰিছো, এতিয়া মানে এতিয়া বাৰি ষা চিজনটো এতিয়া নেযাওঁ, এতিয়া জানুৱাৰী ফেব্ৰুৱাৰীত যাম আও।
অঁ।
তেনেকে যাম বুলি ভাবিছো।
অঁ। এতিয়া খেতি ট্ৰেক্টৰেহে হাল বাব।
ঘৰ খেতি ট্ৰেক্টৰে অলপ চেক ট্ৰেক্টৰে হাল বাব, ৰোৱনী লগাম, ঘৰত কঠিয়া উঠাম।
মাটি কেইবিঘা আছে আপোনালোকৰ? দছ বিঘ বিঘা নিজৰ নে আধি?
আমাৰ ঘৰত ঘৰৰো আছে মানে আধিও আছে।
অঁ।
ঘৰৰ মাটি ক'ম যে।
অঁ।
আৰু ছোৱালীজনী ছোৱালীজনী আছে পঢ় পঢ়া শুনাতো পইচা পাতি লাগে যে সেইকাৰণে কেতিয়াবা অ্ এৱস্তা দুৱস্তা ধান বেচো আও।
অ ধানৰ সেফালে দাম কিমান?
ধানৰ এইবা এইফালে এতিয়া ঊনৈছ ঊনৈছশ টকা কুণ্টেল
অ'
ঊনৈছশ টকা কোন ঊনৈছশ টকা
আইজং ধানটো আইজোং ধানৰ খেত আইজোং ধানৰ ধান দামটো বেছি মানে
অ' এতিয়া ধান এতিয়া বাৰিষাত বেছি হয় নে কম সেইফালে?
এতিয়া বাৰিষা দিয়া ধানটো যে দাম বাহিব আইজিং ধানৰ এতিয়া তেইছশ টকা কুণ্টেল এইবোৰ শালি ধানত এতিয়া ঊনৈছশ টকা দি আছে। আগত বে আগত বেছিলো চাৰি হোজাৰ মান, পাঁচ হাজাৰ মান টকা পইচা পাতি অসুবিধা হৈছিলে যে।
অ'
গৰু কাৰণে হেৰি নোৱা-চোৱা, ঘাহ-চা আছে নাই?
ধান মাৰিলে মেচিনে ধান মৰাৰ খেৰতো গোহালিত ঘৰ বনাই থৈ দিউ এতিয়া বাৰিষা গৰু তিনটা তেতিয়াতো গৰু দিব লাগিব নহয় গৰুৱে কি খাব তোৰ ঘাঁহ নাই যে
অ'
মোৰ মানে অকমান এ গাত এই স্কিনৰ প্ৰব্লেম হৈছে।
অ' আপুনি হেৰি কৰিব নিমখটো কমকে খাব অকমান
উম, নিমখতো কমকে খাও বাও নিমখটো মানে ভাজিম নিমখটো মানে ভাজিম বুলি ভাবিছিলো নিমখ তো ভাজিম বুলি ভাবিছিলো পাহৰি থাকিলো নহয়।
নিমখটো মানুহে ভাজি খাব লাগে কেঁচা নিমখ খালে মানে আপোনাৰ গাত যিমান তেজ আছে সিমান তেজটো একদম মানে শুহিলৈ যায় একদম কেঁচা নিমখ নাখাব।
এৰিব লাগিব সেনো এতিয়া কম খাইছো মানে
আপোনাৰ চূগাৰ আছেনে নাই?
মো চুগাৰ আছে এতিয়া
অ'
এই মই গুৰটোৱে গুৰটোৱে খাওঁ এতিয়া কি হ'ব মানুহ ঘৰলে গলে পতককে চোৱাচুন মানুহ ঘৰত গ'লে পটককে চেনি চাহ দি দিয়ে যে
নহ কেতিয়াবা অকমান খালে একো নহয় বাৰু কিন্তু এই মিঠাইৰ দোকানৰ হোটেলৰ মিঠাই খাব নালাগে
আমি এইবোৰ তাঁত চাতো বয়ো নহয় কাপোৰ চাপোৰ
অ' কাপোৰ চাপোৰ বিক্ৰী কৰে নেকি?
বিকি নকৰো ঘৰত পিন্ধিব কাৰণে বনাও
অহ
ঘৰত লাগে যে এইবোৰ আমি বি
তাত চাট বয় নেকি আপোলোক
আমাৰ তাত সেইফালে আমি তাত বওঁ বিক্ৰী নকৰো ঘৰৰ কাৰণে লাগে যে নিজেকে পিন্ধিবলে।
অ', অ'। ঘৰত আধা আছে মানে, আজিকালি কিছুমানে আকল ত' ভাঢ়াত বনাই লয় নহয়্।
লোহাক বনাই লয় অ', অ'। আমাৰ তাঁতশাল আছে বাহৰ।
কাঁহৰ।
বাঁহৰ অ', তাকে বাঁহৰ আছে।
অহ'।
উ, উ, উ, হেৰি তেনেকে চলিছো আৰু। এতিয়া ৰুমাল লগা, ৰুমাল লগাই থো থোৱা আছে, এতিয়া বোৱা নাই এইকেইদিন। উম, ফুল বাচিব নাজানো। ৰুমাল লগাই থোৱা আছে, বতৰটো বেয়া যে এতিয়া। বান্ধি থৈ দিছো আৰু এতিয়া। বতৰ ভাল হ'লে বনাম।
অহ' তে বহুত কাম জানে আপুনি।
বহুত কাম জানো। উম, উম।
তেতিয়া হ'লে হ'ব, তেতিয়া হ'লে আজিলে।
হ'ব, হ'ব অ', হ'ব দিয়ক। অ' বাকলি।